অ কোৱা
কি কৰিছা?
এয়া তোমাৰ চাহ অকন খাবলৈ লৈছো আবেলি৷ তুমি?
অ এই মই চাহ তাহ খাই উঠিলো৷
অ অ
অকমান যা যোগাৰ কৰি আছো ইটো সিটো৷ৰাতিলৈকে৷এই সোনকালে ভাত বনাই থৈ দিলে ভাল আৰু মাক সোনকালে কৰিব দিছো গৰমৰ কোবত
উম থাকে থাকে
তাকে এ-ই হেৰি গাছ টেঙা আৰু কঠাল গুটি পিটিকা কৰি খাই যে বৰ ধুনীয়া লাগে সেইটো৷ মানে এইবাৰ কঁঠাল গুটি অকমান বাকলি গুচাই দিছো৷কঁঠাল ওলাইছেই নহয় লাহে ধীৰে।
উম তাকে, কঠাল যে কিনি খাবলে ভয়ে লাগে৷
ভয় লাগে বাৰু হ'লেও মানে আমাৰ এই মানুহ এজনৰ ঘৰৰ পৰা মানে পৰি গৈছিলে কঁঠালটো বোলে গুটি খিনি ইমান পৰিণত হোৱা নাই হলেও ঠিক ঠিকে আছে৷তাৰ পিছত দিছিলে তাকে হেৰি, দালিত কঁঠাল গুটি দি পেলাই, গাজ টেঙা সৈতে, খাব লাগিব সেইবোৰ বহুত ভাল লাগে এইবিলাক জুতি,
অ! গম পাইছোঁ।
উম অ সেইটো কাৰণে এইবোৰ ঠিক ঠাক কৰি লৈছো আৰু এই সদায় সদায় খাবলৈ মন নাযায় নহয়, যি তি বস্তু দালি খোপাতো দেখিবলৈ মন নাযায়। সেইটো মানে ভুল বনাম ভুল। ভোল ভাজি অ! আৰু তেনেকে তেনেকে খাম আৰু ইটো সিটো কৰি পেলাই মাক তেনেকেই বনাব দিছো আৰু চব বস্তু নিমিলেও খাবলৈও মন নাযায়।
উম, উম, গম পাইছ।
তোমালোকৰ চাগে যা যোগাৰ হোৱাই নাই। আমি এনেই সদায় নকৰো, আজিহে বোলো অকমান সোনকালে বনাবচোন এনেকে বুলি কৈছোঁ।
অ' গম পাই আছো। নাই নাই আমাৰ এতিয়াহে আবেলি চাহ একাপ খাবলে লৈছো আৰু। আকৌ লাহেকে দেতা আহিলে বনাবলে ল'ব আৰু মাইয়ে। সোনকালে বনালেও লাভ নাই, খোৱাটো দেৰি হয় যে। চাহ মানে, সেই আবেলি সময়ত কিবা আমাৰ সেই দুপৰীয়া ভাত। খোৱাটো মানে সোনকাল হলে অকমান আবেলি কিবা এটা দৰকাৰ হয়। তাৰ পিছত এতিয়া সে মায়ে তোমাৰ পকৰী নিচিনাকে বনালে। তাৰপিছতে আৰু এয়া বিস্কুট বোৰ কিমান খাবা ন। মোৰ বিস্কুটবোৰ বৰকে খাই ভাল নাপাও। মনো নাযায় তেনেক
এ ময়ো নাখাও দেই, মই বিস্কুট-চিস্কুট ইমান আমাৰ খোৱা আমৰো বিস্কুট-চিস্কু স্কুট বেছি খোৱা নহয়। আমি সাধাৰণকে কিবা-কিবি এটা খাই থ মই কিবাতে বেটা খাওঁ আৰু। কিন্তু বিস্কুট নাখাও বিচ বিস্কুট মই বিশেষকে নাখাও মানে। আৰু যদি ভাল বিস্কুট হয় তেতিয়াবা কেতিয়াবা খাবলৈ মন যায় কিন্তু সদায় মই বিস্কুট ভাল নাপাওঁ মই ৰুটি বা কিবা এটা তেনেকুৱা ধৰণৰ কিবা খায়ে মই ভাল পাওঁ। আৰু এই যেতিয়াই তেতিয়া আটা গুৰিখিনি মাৰিবও মন নাযায়। যে মানুহ ধেৰ যে কিমান আটা মাৰিবা
হয় হয় মানুহ
আৰু এক কেজি আটা গুৰিয়ে দিনেই নাযায়
উম উম
উম সেইটো কাৰণে দিগদাৰ আৰু আগৰে ভাল আছিলে মানুহ বিলাকে ৰাতিপুৱা খ পৰা উঠি ভাতকে খায় আজিকালি ৰুটি খাবলৈ লোৱা হয়-নহয় মানুহৰ ওৰত আটা নাইকিয়া মানে আটা কিনি কিনি মানুহে তত নাপায় তেনেকুৱা
আৰু মনো নকৰে নহয় তোমাৰ ৰাতিপুৱাই মনো না যাই খাবলৈ
মন নাযায় মন না। ৰাতিপুৱা ভাত সোবা খাবলৈ বাকী ভাত খিনি খাবলৈ একদম মন নাযায় আগতে আমি স্কুল যাওঁতে খাই যওঁ সেইটো এটা বলেগ কথা কথা
সেইটোৱে ৰাতিপুৱা স্কুল যাওঁতে বাও দিনটো
দিনটোৰ কাৰণে যোৱা হয় আমি তেতিয়াতো খাবও লাগে ন ভোকো লাগে আৰু আমি হেৰিত থাকোঁতেও এই স্কুলত ভাত দিছিলে আৰু এটা কথা কওঁ দে আজিকালি স্কুলত কেনেকৈ ভাত বনাই দিয়ে মই সেইটো নাজানো।
উম উম
এবাৰ এইবাৰ মানে স্কুলৰ পৰা চাউল খিনি আনিছিলে সেই চাউল খিনি কিন্তু অলপমান মই বেয়া দেখিছো দেই। মানে বহুত বেয়া চাউল একদম ভুগোলা থকা তেনেুৱা নিচিনা হৈছে আছিলে। স্কুলত আছিলো আৰু এল পি স্কুল কৈছিলো যে তেতিয়া ভাত দিছে মানে ভাত ভেতেই দিয়ে তেতিয়া আকৌ চাউল পাতি এনে ভাল আছিলো দেই।
উম উম
থাকোতে চাউল তাৰ পিছত এনেকে এ তাত কি দিয়ে মানে আমাৰ আগতে আজিকালিহে ধৰা কিবা কিবি দিয়া হল কি দিয়ে নাজানো আজিকালি ভালকে খুৱাই নেকি আমাৰ মানে তেতিয়া কি দালি এখন বনাই দালিত আলু দিয়ে বা ৰঙালাও দিয়ে দেই আৰু লগতে তাত চয়াবিন দিয়ে মানে ভাই চাজি একো নাই মানে দালি ভাত চায়াইবিন এনেকে তাৰ তোসত সি ভাত কি যে ডালিৰ লগত খোৱা যায় বহুত তৃপ্তি পোৱা যায় মই বেছি তিবাক বাৰু ভাত খিনি নাখাওঁ বাৰু মই ঘৰতে খাওঁহি আহি পেলাই কিন্তু মানে আমাৰ ছাৰ তাতে মানে কয় আৰু দেই কিয় নাখাওঁ বেয়া পোৱা নেকি কিবা কিবি চবেই খাই তুমি কিয় খাব নোৱাৰা এনেকে মাহঁতে নিদিয়ে নেকি কিন্তু আচলতে খাবলে দিয়ে আমাক কিন্তু মানে কি হৈ যায় এই উম মই মানে অকল ডালি ভাত বা কিবা পতককে মই এই পিটিকা নহলে মই থাকিব নোৱাৰো মানে খাবলে মোৰ সেইটো সমস্যা মানে এনেই বহুত ধুনীয়া মানে ডালিখিনি সেই টেষ্ট তো মানে মুখত লাগি থাকা দে আৰু তেতিয়া চাফচ চিকুনকৈও বনাই এতিয়া বাৰু ইমান নাজানো আমি দেখাও নাই কিন্তু মানে মুখ লাগি থকা বস্তুতটো উম আৰু কিছু কিছুমান ল'ৰা ছোৱালীয়েকে খালি এটা কথাত বেয়া স্কুলত ভাত দিলে ল'ৰা ছোৱালীবোৰে ভাত কেতিয়া বাঢ়িব সেইটোলৈহে বাট চাই থাকে
পঢ়া নহয়
মই ইহঁত পঢ়াৃ নহয় উম বৰ ধুনীয়া জনাইছে দে কিবা সেইবোৰ হয় মানে কেন্তটোত তাৰ আগতে আমাক চাউল স্কুললৈ আহে নহয়, চাউল খিনি মানে ঘৰে ঘৰে দি দিয়ে। ত' সেইটো মোৰ মতে বেছ বেছি ভাল আছিলে, ঘৰত গৈ ভাত কেইটা খোৱাতো। স্কুলত ভাত বনাই থাক থাকে মানে ভাতকে চিন্তা কৰি থাকিব আজি কি বনাইছে।
নহয়। এটা কথা চালি মানে কি আৰু এটা কথা কাৰণে ভাল হয় কি মধ্যাহ্ন ভোজনটো, তোমাৰ কিছুমান, ধৰিলে এনেকুৱা ল'ৰা ছোৱালীও থাকে যাৰ চবৰে ঘৰ পৰা টিফিন দিব নোৱাৰে ন।
নোৱাৰতো এতিয়া এ এল বি স্কুলত বা হাই স্কুলত আমিও টিফিন দিয়া নাছিলো নহয়, আমিনো ক'ত টিফিন খাও, টিফিন নাখাওঁ কিন্তু মানে কথাাতটো এইটো কথা কৈছো বহুত ল'ৰা ছোৱালীৰয়ে মই এইটো বস্তু দেখিছো আমাক ক্ষেত্ৰত মানে, অকল ভাত কেতা কেতিয়া হ'ব সেইটোৱে ধান্দা মানে। সেই চৌকাটোলৈকে চাই থাকে, যেই মানে ধৰা এইটোতো দুপৰীয়া টাইমত চাৰে বাৰটা বজাতে ধৰা বেল মাৰে চাৰে বাৰটা বজাত ভাত পৰে, ছাৰ ওলাল কি নাই আৰু একদম টং টং বিল মাৰ লগে লগে কাহি লৈ দৌৰিলে। এইটো নহয় সিহতেতো আগতে ত স্কুলত তেনেকে ন তেনেকো থাকে ধৰা। কিন্তু সিহঁত পঢ়া শুনাৰ প্ৰতি অকমান হেৰি হৈ যায় কেতিয়াবা ছাহঁতেও তহঁতে খোৱা কথা ভাব যে অকন পঢ়াৰ কথাও ভাবি ল। কিন্তু চাউলখিনি ঘৰত দিলেতো একেট টা, কথাই ঘৰত যেনিবা চবেই মিলি ধুনীয়াকে খাব পাৰি
উম, সেইটোৱে, সেইটোৱে।
আৰু কিছুমান ল লী, ধৰা ঘৰত খাই নাহে বহুত দূৰৰ পৰা অহাখিনি খাবলৈ পাই, সেইফালেও এটা বাৰু হেৰি নথকা নহয়, সুবিধা অ', কিছুমানে বহুত বেয়া লাগে। আৰু সুবিধাও হৈছে দেই এই চাউল দিয়াতো, কিছুমান, কিছুমান বাৰু আজিকালি মানুহে খেতি কৰিবলৈ টান পোৱা হৈছে। কিন্তু সুবিধা কোনটো হৈছে জানা, মোৰ আগতে বহুত বেয়া লাগে এগৰাকী মাইকী মানুহ আহে মানে কিছুমানেতো নিজ নাজানে ন লৈ ছালি কেনেকে হেৰি কৰিব মানে। ঢেৰ ল' ছোৱালী মানুহগৰাকী তিনিটা চাৰিটা এনেকে ল'ৰা ছোৱালী। উ থাকে। এয়া মানুহ গৰাকীয়ে গিয়েকে কি, কৰে নাজানো মানুহজনীয়ে লুচুৱালি লৈ সদায় খুজিবলৈ আহে। এটা কোচত থাকে আৰু এটা খোজকাঢ়ি আহে বেয়া লাগে মানে।
উম,
গতিকে, সেই মাইকী মানুহগৰাকী আজিকালি নাহে। পিছত নাহা হ'ল মানে মানে চৰকাৰে যেতিয়া গায়ে প্ৰতি পাঁচ কেজিকে চাউল দিছে গতিকে সিহঁতি চাউলহে খুজি খায়। আৰু নিমখৰ পেকেটটোনো কিমান লয়? পোন্ধৰ টকা, বিশ টকা। গতিকে শাক সৱজি কেইটামান বিচাৰি ললে সেই চাউল কেইটাই ভাত কেইটা খাব পাৰেনে?
উম, হয় হয়, আৰু বাৰীতে কিবা অকমান কৰি ললেও খাব পাৰে।
কিবা এটা কৰিলেও খাব পাৰে। আৰু, সেয়া নকৰিলো কচু ঢেঁকী ইয়া ৰাস্তা কিনাৰত পায়ে।
উম, সেইটোৱে সেইটোৱে।
গতিকে ম' মা সেইটো ফালৰ পৰা কিন্তু সুবিধা হৈছে।
হৈছে, হৈছে, যথেষ্টখিনি সুবিধা হৈছে।
সেইটো মানে মানুহ মই এইটো কথা বুজো মানে দেই। সেই মানুহ গৰাকীক ম বা, আৰু যেনেকে খুজনিয়, মগনীয়া আগতে আছিল আজিকালি নাইকিয়া হৈ গ'ল। কাৰণ চাউলটোতো পায়েই। চাউলটো পাই নিমখৰ পেকেট এটাহে কিনিব লগীয়া হয়, এতিয়াতো এই চৰকাৰে নিমখো দিছে।
সেইটোয়ে।
অ', দালিও দিব ললে দালিও দিছিলে এতিয়াৰ পৰা বন্ধ কৰিলে বাৰু যিয়ে নহওঁক সেইখিনি
বন্ধ কৰিলে মানে আকৌ শুনা মতে একআগষ্ট ৰ পৰা দিব বুলি শুনিছ ছোঁ আৰু
অ সেইটোৱেই তেওঁলোকে হেৰি কৰিবও পাৰিব। কিন্তু ভাল লাগে কেতিয়াবা গম পাইছা নাই কিছুমান মানুহক মই কিন্ তো অকমান পাৰিলে যথেষ্ট খিনি কৰি চাওঁ। কেতিয়াবা নিজৰব বিয়াকে কিবা এটা কৰিব পৰা যায় নেকি কাৰোবাক। আৰু ফল-মূল আজিকালি আকৌ কিছুমান ডুপ্লিকেট অহ, সিদিনাখন ভিডিঅ' এটা দেখিছা নে নাই বাৰু?
উম, নাই কোনটো কথা কৈছা বা?
অ', নাই দেখা নে এই মানুহ তাই খুজি আছিলে মগ মানে হেৰি হৈ পেলাই। এই যে মানে ধৰা ভগৱানৰ নামত যে ফুট চুত দি পেলাই যে হেৰি কৰে, দি পেলাই হেৰি অ', তাৰ পিছত দেখিছে অকণ জীন্স পেণ্ট পিন্ধি দিছে, জীন্স পেন্ট যেন মেনে চোলা টো খুলি জিন্চ পেন্ট পিন্ধি ঘৰলৈ যাব ধৰি ছে। মানুহৰ সেইবোৰ ভাজ বঙতে সঁচা মানুহখিনিয়েটো এনেই হেৰি কৰিব খাব লগা হয়।
মানে কি হয় তোমাৰ যেতিয়া যে তুমাৰ চকুত পৰিলে যে
উম,
জন দেখোন এনেকুৱা তুমি নেক্স মানে তুমি বেলেগ এ জক তুমি ধৰিত সহায় কৰো টান হৈ যায়। আৰু মই আকৌ এটা বস্তু কি হয় মই কেতিয়াও মঘনীয়া মানুহ যদি দেখো তেনেকুৱা মই তেনেকুৱা মানুহক মই মানে পইচা নিদিওঁ মই বস্তু দিওঁ মানে কিবা এটা কিনি দিও যাতে সেই বস্তুটো খাই পেলাই পেটটো ভৰে আৰু প্ৰকৃততে যিজন কোকটো তেওঁ সদায় বস্তুটোৱে ল'ব। কিন্তু যোনে তোমাৰ ভোকাত টো নহয় তেওঁ পইচা খুজিব তোমাৰ সেইটো তুমি লক্ষ্য কৰিবা।
ন মই-মই তেনেকে কিনি দিওঁ। মই দিওঁ মই ইয়ালৈ আমাৰ ঘৰলৈ আহিলে পেনে কে মোৰ মানে কথা কি হয়ল জানা আজিকালি মানে তুমি জানাই আজিকালি মানুহৰ যে হাতত পইচা নাথাকে। অ, মানে মোবাইলতে থাকে ন মানে সিদিনাখন আহিলে নহয়। ধেমান মানুহ এজন। এতিয়া মই মানুহজনক ক'বও নোৱাৰোঁ এতিয়া মোক সোপাত দিম বুলি মই তেওঁ কৈছোঁ মই বোলো চাওঁক। আপুনি মোৰ তাত চাউল আছে লৈ যাওঁক। নহ'লে ফল-মূল আছে, শাক চব্জি আছে, আপোনাক কি লাগিব কওঁক সেইটো দিওঁ মই। কিন্তু বেয়া নাপাব পুনি মোক দায় দোষ নধৰিব মোৰ- হাতত মানে, অ- কেচ পইচা নাই মানে। আপুনি জানে, আপুনি জানো, জানে নে নাই ন- নাজানো মই তেনোই কৈছো আৰু- আজিকালি পইচাাবোৰ মোবাইলতহে- তাকে। আপোনাক- আপোনাৰ জান- তেনেকুৱা কিবা সুবিধা হ'ব জানো? নাই কৈছো দেই। কাৰণ ডাইৰেক্ট হ'ব বুলি ক'লেো- জানি, তেওঁ যদি মোক কৈ দিয়ে যে, মোৰ থকাহেতেন বা এনেকে আহিলোহেঁতেন নেকি বুলি। মই বোলো চাওক আজ-আপ- আপুনি বেয়া নাপাব মোৰ মোবাইলতহে থাকে আজিকালি সুবিধা। অ থাকে কেতিয়াবা আনি- ধৰ কেতিয়াবা খৰচ হৈ গুচি যায়।
উম''
আপুনি বেয়া নাপাব, আপোনাক যদি কিবা দৰকাৰ হয়, পিছত আহিিব নিব, মোৰ মানুহজনকেই হেৰি এুৱা আমাৰ ঘৰত মানুহ জোনো থাকিলে নক- বুলি কৈছো আৰু মানুহজনক, অ' মানুহজনক তেনে কৈছো। ত' মাহ হেৰি এইটো ব কৰ- কোনো থাকিলে কোনোুৱা কাৰণ, মই অকলে আছো ঘৰত কৰ পৰা দিম- মই বোলো আপুনি এটা কাম কৰক- পিছত আহিলে আপুনি পইচা লৈ যাব। মানুহ দুনো ঘৰত নাই। তাৰপিছত মানুহজনে মানে কৈছে আৰু মোক আৰু- যে হ'ব দিয়া- একো নাই, একো নাই মো আপোনাক কিবা- ফলহা লাগে যদি লৈ যাওঁক। কৈছে নহয় মই সেয়া নলওঁ। অকণ ওজন হৈ গ'লে মই নোৱাৰিম নহয় দাঙি ফুৰিবলৈ, মই অকণমান দূৰলৈ যাব লাগিব। কিন্তু মোৰ বহুত বেয়া লাগিলে গম পাইছা নে, তেনেকে কবলে কিন্তু, সঁচাকে কওক। পইচা নাই।
সেইটোৱে-সেইটোৱে।
মানে দিগদাৰো হৈ যায়, হ'ব দিয়া বাৰু বুইছা।
ঠিক আছে- ঠিক আছে দিয়া হ'ব।
এ ইটো সিটোত
উম, উম, অ', যোৱা যোৱা লাগিব তাকে কৰাগে যোৱা।